হেল্ল
হেল্ল' অ' ভইচ আহিছে নে মোৰ।
অ' মোৰটো শুনা পাইছানে তুমি?
অ' অল বাইছো দিয়া
বাকী কোৱা কোৱা কি খবৰ ভালে আছে তোমাৰ কোৱা।
অ' ভালেই আছে, ঠিকেই আৰু চলি আছে।
ঠিকে তো মই বহুত দিননৰ হয় মই দেখাই পোৱা নাই আজিকালি
অ ন হঠাৎকে মনত পৰিেলানো
অ নাচ মোৰ মন আছে কলেজত লা বহুত দিনৰ আগত কলেজত যেতিয়াঢ়ি আোতিয়া লগ পাইছো তাৰিছত তোমাক ম লগে পোৱা নাই
সেইটোোৱে সেইটোোৱে এক্সাম চলি আছিল যে ইমান দিন তো সেইকাৰাত আৰু যোৱা নাই আৰু
অ অ সেইটোয়ে হল বহুত দিন হৈছে তোমাৰ মই লগয় পোৱা নাই ত এইটো কাৰে হ'ল হঠাৎ মানুহটো ক'ত গাই ব বাকী কোৱা এতিয়া ভাত চাত খালা না ফানে তুমি আজি
অ খালো খালো অলপ চলপ কিবা খালো আৰু ছাানজা আজিিকালি
অ অ খাইছো কিবা গা বেয়া নেকি তোমাৰ
অলপ চলপ গা বেয়া বাৰু অলপ মানে মাথাাতো অলপ খাই আছ তমানানে
আচ্ছা আচ্ছা বাকী কিবা তুমি ঔষুধ চঔষুধ খাই ল'বা দৰব চৰব লৈ ল'বা ফাৰ্মাচীৰ পৰা য প নাই য কি যাই খাই ল'বা
উম মাহঁতে কৈ আছে চাও আৰু আজি ৰাতিটো কি হয় তাৰপিছত কালি ৰাতিপুৱা খাম নহলে মানে দৰৱ হোৱাতটোও মোৰ ভাল নালাগে তাৰ মানে
বা ইমান স্বভাৱচোন আমাৰ মিলে দেখোন ময়ো নাখাওঁ আজি কিব মই দৰ ওৰ ঔখ চখ খ ভালে নাই বজি যি হৈছে হৈছে আৰু নিজে নিজে ঠিক নিজে নিজে ঠিক হৈ যাব
উম একদম একদম মানে এই আৰু খাল সেইটোৱে বেছি একদম চিৰিয়াচ নহলে ঠিকেই আছে আৰু
সেইটোয়ে মইতো বুজিলো মোৰতো এক্িডেণ্ট হৈ মইৰিছে কাটি তথাপি মই একো লগোৱা নাই
হ কি কোৱা এ
অ এই নৰ্মেল ভৰি অকল ভৰি কাট কাটিছিল এই ভৰিৰ পৰা তেজ চজ ওলাই গৈছিল অলপ
হয়
এ এনেই অলপ লগৰ লগত ফুৰিব গৈছিলো মানে এই কেইদিনমান আগতে এসপ্তাহ আগতে তেতিয়া অলপ ুলতে অলপ পৰি গলো বাইকৰ পৰা
আচ্ছা কেনেকে পঢ়িলা
মানে আমি ইটা জাগাত বহুত ধুনীয়া জগা পাহাৰৰ ফুৰিব গৈছিলো ত তাতে তাতে ফুৰিব যাওঁতে মানে অলপ আমি তিনিজন ল'ৰা গৈছিলো এটা বাইকৰ ত হঠাৎ বাইকৰ তলৰ পৰা আহঁতে লাষ্টৰ এইখিনি ৰাস্তা খিনি হ ঘূৰাই দিয়া গ'লো অলপ পৰি গ'লো মই তাতে আমি মই আৰু ম লগ ো পৰি গলো দুজন পৰি গ'লো ত' তাতে অলপ দুখ পাইছিলো
উম উম অ সেনেকুৱা পাহাৰী জেগা অ পাহাৰি জোগা বহুত ভাল লাগে
বাকী সনে কিন্তু সঁচা কথা হৈছে জ কিন্তু মোৰ বহুত ভাল লাগিছিল জাগাো তুমি কেতিয়াবা উ যাবাচোন তুমো মোৰ ষ্টেচত পাইছিলা জটো হয়নে
অ
হেল্ল' হেল্ল' হেল্ল' হেল্ল'
হেল্ল'
অ অ তুমিতো মোৰ ষ্টেচ অ অ আহিছে আহিছে তুমি তুমিতো মোৰ ষ্টেটাছত চাইছিলা নে জেগাটো কি ধুনীয়া আছিল পাহাৰৰ
অ সেইটো ন আচ্ছা ইমান ধুনীয়া লাগিছেৰে মই সেইটো বহুত ভাল লাগে সেনেকুৱা পাহাৰী জোগা একদম পৰ্ব নদী মই সেনেকে প্ৰায় যায় থাকো তাৰ মানে ফেমিলিৰ লগত অ সেনেকুৱা উম এই এনে পিকনিক সৰু মৰু এটা পিকনিক কৰো আৰু
অ ভালেই এখন অ ভালেই এনেকুৱা যাব লাগ
অ সেইটোয়ে মোৰ মানে নাই মাহঁতে আৰু লগৰ কেইটাৰ লগত যাব নিদিয়ে নহয় সেইটোয়ে ভয় খাই আৰু সেইকাৰণে আৰু জালে একেলগে যাওঁ আৰু
বুজিছো তোমাৰ কথাটো মই একো নাই ভাল লাগে কিন্তু সঁচা কথা মই এনেকুৱা সেইদিনা যে গৈছিলো আমি মানে ৰাতিপুৱা মানে সূৰ্য উদয় চাব গৈছিলো একদম ৰাতিপুৱাই যাব গৈছিলো আমি কি ধুনীয়া লাগিছিল যাই কাষত ইমান নদী আছিল নদী তাৰ পিছত ইফালে পুৰা পাহাৰবাৰ তাৰ মেঘ চেগ চব দেখা পায় মানে আমাৰ এইফে গোটেই আধাতকে অ এনেকাে বহুত ধুনীয়া লাগিছিল মোক যাই
আৰে মই হা উম মই ফ ফ্ৰাফি বহুত ভাল পাওঁ হা ঠিক আছে তাতে ইমান ধুনীয়া লাগে ন লাইক পৰ্বত নদী সূৰ্য উদৰ মানে সেনেুৱা চব মিলি কৰে তাৰ মানে মানে যেনেকুৱাই ফটো লবা বহুত ধুনীয়াকে ওলাই আৰু
উ মই বুজিলো তোমাৰ গৈছো তুমি এক কাম কৰিব পাৰা আমি আহি তুমিও যাব পাৰা আমি আৰু কেইদিনমানিছা আকৌ সেই চেম জাগগাতে যাম তুমি ঘৰত কৈ কিনে চাবা মাজত যদি জাবৰ দিয়ে
অ হয় নেকি আকৌ চাবা তাতে বহুত
বহুত ধুনীয়া একদম মানে মোৰ মনতো তাতে যাবই মন যায় আৰু যাম তাতে এক্সিডেণ্ট হৈছে একো নহয় তথাপি
অ সেইটয়ে সেইটয়ে অ অক অলপ লগ আৰু থাকিলে তেতিয়া চাগে যাব
আছে মই আমাৰো লগৰ কেইটা যাবচোন তোমাকোিনিকা এা তোমো চিনকিাৰ লগত এটা ক আমাৰ লগৰ তোমাৰ মালত একবাৰ কথা পাতি চাম যদি দিব পাৰে চাগে অ তুমি এবাৰ কৈছাা অ সেইটোয়ে তুমিও এবাৰ কবা আমিও এবাৰ
উম এক কাম কৰো নেকি মই কেইটামান লগ বৰ কেইটাও লৈ যাও নেকি সিহঁতৰো মানে গাড়ী আছে তাৰমানে
অ পাৰা পাৰিবা অ পাৰিবা পাৰিবা
সেইটোোৱয়ে বহুত ভালো লাগিব উম
সেইটোয়ে তুমি সুধি চাবা যাব চাগে সুধি চাবা তুমি বহুত ধুনীয়া হয় প্লেছটো বাকী আৰু কোৱা এতিয়া বাকী পৰীক্ষা চৰীক্ষা হল ক'ৰবাত ফুৰিব যোৱা কিবা প্লেনিং আছে নেকি তোমাৰ
আ
হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' মোৰ ভইচটো আহিছে নে হ নাই